অ ভাল ভাল।
ক'ত আছে এতিয়া আপুনি, অ ভালেই।
অঁ! এই মই ইয়াতে ঘৰতে আছো।
হয় নেকি? কি কৰি আছে?
খানা বনাই আছোঁ।
হয়।
অঁ!
আৰু কোন-কোন আছে ঘৰত? মই আছোঁ। অলপ এ পঢ়াৰ কাম আছিল অলপ পঢ়ি আছোঁ।
অঁ! আছোঁ। মই মইয়ো সেই ল'ৰাটো আছে মোৰ।
হয়-হয়।
আৰু আজি গেষ্ট অহাৰ কথাও আছে আলহীক তোমাৰ মোৰ কাজিন চিষ্টাৰ এজনী আহিব, তাৰ ল'ৰা আহিব। সেইকাৰণে-সেইকাৰণে খানা বনাই আছো।
আপুনি ক'ত থাকে?
মই গুৱাহাটীত থাকোঁ।
অঁ! আপোনাৰ কাজিন ক'ত থাকে আহিব যে?
অ! মই তাইয়ো গুৱাহাটীতে থাকে মোৰ পৰা ধৰি লওক ধৰি লও চাৰি কিলোমিটাৰ মান আঁতৰত থাকে বেলতলা। উম উম!
কি নিজা ঘৰ নে?
অঁ! মোৰতো নিজা ঘৰ। তাইৰো হেৰিত থাকে ফ্লেটত থাকে ভাড়া।
অ-অ!
অ! তাতে গৰম বন্ধ দিছে ন?
উম-উম।
সেইকাৰণে মানে বাচ্ছাটোৱে আমনি কৰি আছে ফুৰিব যাওঁ। মোৰো ল'ৰা এটা আছ যে দুয়টাই মানে অকমান খেলিব আৰু অকন টাইম পাছ কৰিব সেইকাৰণে আহিলোঁ মই বোলো আহা।
আপোনাৰ ল'ৰা কিমান ক্লাছ?
মোৰ ল'ৰা ক্লাছ টেন।
হয়।
আৰু সি যে আহিব সি কিমান?
অঁ! সি ছিক্স নে অ চেভেন হ'ব ছেভেন অঁ
অঁ-অঁ! সৰু মানে?
অঁ! সৰু-সৰু। তাত বতৰ কেনেকুৱা?
ইয়াৰ বতৰটো অলপ ডাৱৰীয়া হৈ আছে।
অঁ!
তাতে-তাতে
আমাৰ ইয়াতো এই অকন ৰ'দ ওলাই আকৌ ডাৱৰীয়া।
হয়-হয়।
এতিয়াতো অসমতো চাৰিওফালে ফ্লাড হৈছে ন বানপানী? উম! বানপানীৰ কাৰণেতো আৰু মানুহ কতো যাব‌ও কৰিবই নোৱাৰা হৈছে।
উম! আপোনাৰ-আপোনাৰ তাত চবচে বেছি পানী ক'ত-ক'ত হয়?
আমাৰ খানাপাৰা। খানা পাৰা যিটো শ্বিলংৰ হেৰি বৰ্ডাৰ শ্বিলং ৰোড তোৰ ওচৰত তাত বহুত বেছি বানপানী হয় আমাৰ এইখিনি নহয় বাৰু কিন্তু তথাপিও চাৰিওফালে পানী আমাৰ এইখিনিত বাৰু এতিয়ালৈকে হোৱা নাই
আপুনি অ অ কোনটো এৰিয়াত থাকে আপুনি
মই ছয় মাইল ভি আই পি
অ অ
ভি আই পি ৰডত থাকো
বাকী এফালে যোৰা বাটৰ ফালে বোলে বহুত পানী হৈছে বোলে
অ যোৰাবাট পুৰা পানী আজি এসপ্তাহ ধৰি পানী গাড়ী মটৰ অহাই দিগদাৰ হৈ গৈছে মানুহ চব ট্ৰেফিক জাম ফচি গৈছে
উম হুম
এইফালে লখৰাত পানী হৈছে চব ফালে পানী
আৰু বাকী গৰম কেনেকুৱা
এইকেইদিন অকন ৰক্ষা দিয়া এই মাজতে এনেকুৱা গৰম পৰিছিল বাপৰে থাকিব নোৱাৰি দে থাৰ্টি ছেভেন ফিল ফৰটি হৈ গৈছিলে কিন্তু এইকেইদিন অকমান অকমান আৰাম আৰু বৰষুণ দি আছে যে
খোৱা বোৱা কৰিলা ব্ৰেকফাষ্ট কৰিলা
অ কৰিলো
অ এই কৰিলো আৰু সোনকালে ৰাতিপুৱাই কৰিলো মই
অ অ
বাকী এতিয়া এ মই পৰঠা ৰুটি
অ মই এতিয়াই খালো
এতিয়া ঘৰত কোন কোন আছে ঘৰত
এতিয়া ঘৰতটো বৰ্তমান মই আৰু লৰাটো আছো
উম
উম আৰু আমাৰ ধৰি লোৱা এইটো ফ্লেটতে মোৰ চা চচুৰ হঁতো থাকে ন
হয় হয়
ফাৰ্ষ্ট ফ্লৰ তেওঁলোকো আছে
অ অ
তুমি কি কৰি আছা এতিয়া
এতিয়া এনেই পঢ়ি আছিলো অলপ নোটছ কৰি আছিলো
অ
আৰু বাকী আজি খানা কি আজি
আজি চিম্পুল খানা হ'ব
হয়
অ চিলি চয়াবিন বনাম
উম উম
অমলেট বনাম এই চব্জি এনেকে আৰু এতিয়া বজাৰ কৰিবনো কোন যাব। ভাতে খাব লাগিব, ৰাতিপুৱা মই ৰুটি খালোঁ যে।
অ', অ'।
আৰু দেউতাকো নাই যেতিয়া কোননো বজাৰ যাব। অ' দেউতাক অলপ ক'ৰত গৈছে।
হয়, ক'ত গৈছে?
আ, দৌৰত গৈছে খাৰুপেটিয়া।
অ' খাৰুপেটিয়া কোনটো ফালে আছিল অলপ পাহৰিছোঁ।
খাৰুপেটীয়া বৰপেটাৰ ফালে, মানে লৱাৰ আচামৰ ফালে। বৰপেটাৰ ফালে, ময়ো উ, ভালকে লোকেচনটো নাজানো। কিন্তু ইয়াৰপৰা প্ৰায় এইটটি কিলোমিটাৰ মান হয় আৰু এই টি নাইনটি কিলোমিটাৰ।
উম, উম।
উম।
আৰু বাকী কি কয়, সন্ধিয়া ক'ৰবাত জব প্লেনিং আছে নেকি?
তাকে কাজিনজনী অহাৰ পিছতহে মানে চিন্তা কৰিম আৰু, কি কৰিব পাৰি নোৱাৰি।
উম, উম।
যাব যাবানো কলে, চাৰিওফালে পানী, অশান্তিহে ওলাই যোৱাটো। তাকে, তাতকে ঘৰতে থাকি ভাল লাগে। উ, ট্ৰেফিক জামত ফচিলে মানে ঘণ্টা ঘণ্টা গুচি যায়গৈ। উম, য'ত নি অ' য'ত আধা ঘণ্টা লাগে তাত তিনি ঘন্টা লাগি যায়। সেইকাৰণে ভয়ে লাগা হৈছে। আৰু ফুৰা নাই এতিয়া, কৰ'ৰবাত ফুৰিব কৰিব যোৱা নাই?
এই মাজতে ক'ৰবাত একলেণ্ডত গৈছিলোঁ, গৰম পছিলো তাত। আৰু তাত যি মানুহ, ইমানগাল মানুহ।
আ।
দামো ইমান বেছি।
বহুত বেছি তাত
উম, এই নশ টকা, নশ টকা লৈছে এটা এটা টিকেট।
বাপৰে।
আমি তিনজন গৈছিলোঁ, সাত এ, কি কয় টুৱেণ্টি ছেভেন হাড্ৰেড লৈছিল।
উম। চাগে।
উম, বাকী তাত খোৱা চোৱা আৰু বেলেগ আৰু।
অ' তাতেতো খোৱা চোৱাবিলাকো বহুত কষ্টলি হ'ব না?
উম, উম।
তাত খাবই নালাগে আচলতে।
হে আমি বাহিৰতে আহি খালোঁ, বাহিৰতো ইমান দেৰি লাগিল বনাওঁতে।
অ'।
আৰু তাৰপিছত বৰষুণো আহিল, আহোঁতে একদম পুৰা ৰাস্তা নেদেখা হৈ গৈছিল, ইমান বৰষুণ দিছিল। এই এয়াৰপোৰ্টৰ ৰাস্তাৰ ফালে।
এতিয়া মানে ওলাই যোৱাটোৱে ৰিক্সি হৈ গৈছে।
হয় হয়।
এই বাৰিষা বতৰত ওলাই যোৱাতোৱে মানে ৰিক্সি।
উম আৰু যে এই মেঘালয় চেঘালয় সিফালে চেৰাপঞ্জী যোৱা বন্ধ কৰি দিছে।
অঁ' তাতে ৰ'দ ভাঙি গৈছে ন' তাতে- পাহাৰৰ পৰা অহা পানীয়ে ৰাস্তা পুৰা ভাঙি খহাই লৈ গৈছে।
হম হুম।
এতিয়া আৰু ঘূৰাতকে ঘৰত থকাই বেষ্ট। আৰু বাকী তোমাৰ মা-দেউতা?
মা-দেউতা ভালেই। সিহঁতিতো নগাঁৱত আছে এতিয়া।
অঁ' আচ্ছা-আচ্ছা-আচ্ছা' তুমি পঢ়িবৰ কাৰণে ইয়াত আছা?
হয় হয়।
দিয়া ভালকে পঢ়া।
উমঁ।
পঢ়ি কৰি ভাল মানুহ বনা।
উম উম।
তাৰপিছত আৰু লাইফটো চিন্তা নাই। কেতিয়াবা আহিবা আমাৰ ঘৰত, মোৰ লৰাটোকো অকন শিকাই কৰি দিবাহি।
অঁ অঁ।
ই পঢ়া শুনা কন চাবা, ই ভাল পাব তোমাক লগ পালে।
আপুনি আছে, আপুনি কি কয় অকল হাউচ ৱাইফ নে আৰু কিবা কাম কৰে?
মই হাউচ ৱাইফে মেইনলি কিন্তু মই- অলপ হেণ্ডমেড বস্তু কিছুমান বনাও, হোম ডেকৰ বস্তু। হোম ডেকৰ বস্তু কিছুমান বনাও, প্লাছ তোমাৰ- জুৱেলাৰী যে হেণ্ডমেড জুৱেলাৰী তুমি চাগে বুজি নাপাবা নেকি।
উম উম।
অঁ, হোম মেড জুৱেলাৰী বোৰো বনাও। সেই তেনেকেই ইউটিউব চেনেল এটাও আছে। ফেচবুক পেজো আছে। আৰু মোৰ ফেচবুক পেজটো ফল্লো কৰি দিবা।
অঁ কৰিম।
উম।
আপোনাৰ কি কয় বেচেও নে আপুনি?
অঁ' বেচো বেচো আকৌ মাহঁতক লাগিলে কবা।
অঁ অঁ। আপুনি নগাঁও, নগাঁও গৈছেনে কেতিয়াবা নগাঁও?
উম গৈছো গৈছো গৈছোঁ।
ভাল লাগে ন' তাত জেগা খিনি সৰু হ'লেও।
নগাঁও বহুত- ভাল লাগে বহুত ভাল লাগে।
আপুনি মৃত্যুঞ্য় মন্দিৰ গৈছেনে নাই?
আহ' গৈছো দুই তিনিবাৰ গৈছোঁ।
অঁ' এতিয়া বোলে আৰু বহুত কিবা কিবি বনাইছে তাত।
আহ' বনাই থাকোতেও গৈছিলো। তাৰপিছত তোমাৰ- পিছতো কোনবা আলহী দুলহী গ'লে ফুৰাব নিও ন।
অ', অ', অ'।
তেনেকুৱা
বাকী নগাওঁত আপুনি ক'ত ক'ত ফুৰিছে?
নগাঁও তোমাৰ বৰদোৱা ফুৰিছোঁ।
অ'।
বাইপাছৰ ফালে বহুত ধুনীয়া, ধুনীয়া আজিকালি ৰেষ্টুৰেন্ট এনেকে ৰিজৰ্ট বিলাক বনাইছে যে। ৰিফ্ৰেছ ক'ত গৈছোঁ।
এই ৰিফ্ৰনকো খন বুলিয়ে চিনেমা হ'লো আছিল তাৰ ভিতৰত
অ'। চিনেমা হলো আছে তাতে জুবিন উদ্যান বনাইছে নহয় জুবিন গাৰ্গৰ।
হয়, হয়।
অ', গাছ কজ ফন্তৰ সেয় সেয়াও চাইছোঁ এইবিলাক চব চাইছোঁ।
ভাল লাগে কিন্তু নগাওঁ খন সৰু হ'লেও
বহুত ভালে লাগে বহুত ভাল লাগে।
আমাৰ ন গুৱাহাটীৰ নিচিনা নহয় আৰু গুৱাহাটীত ইমান ভিৰ আৰু।
গুৱাহাটীত মানে ভাল নালাগে সঁচা কথা ক'ব গ'লে। চিটি লাইফ যদিও আমাৰ কাৰণে মানে ভাল নালাগে আৰু ল'ৰা ছোৱালী লৈ বুঢ়া বকা নগাঁৱত একদম শান্তি ধুনীয়াকে বজাৰ কৰিব পাৰি আমি আছিলো বহুত দিন মোৰ ম তাই তাতে চাকৰি কৰিছিলে।
হয় নেকি।
অ', মোৰ মিষ্টাৰ তাতে চাকৰি কৰিছিলে এই আমি এই বহুত তেৰ বছৰ আছোঁ।
হয় নেকি।
মোৰ ল'ৰাটো তাতেই ডাঙৰ হৈছে।
অ', অ'।
ডেৰ বছৰ আছিলে যে তাতে বহুত মানুহ চিনি পাওঁ তাতে বহুত ফুৰিছোঁ।
তাতে কি স্ মানে কোনখন স্কুলৰ আছিলি।
ল'ৰাতো মোৰ চেণ্ট এন্টনিত পৰিঢ়ছিলে।
হয়, হয়।
সেয়া।
দিয়ক ভাল লাগিল কথা পাতি।
অ', কৰিবা আহিবা আমাৰ ঘৰত।
অ', অ', আহিম।